হেল্ল।
অ', কি কৰিছে?
অ' আই ঔ মানুহ গৰাকী মই বোলো আজি পাওঁ নে নাপাওঁ ঠিক নাই আৰু।
তাক
ফটো। এদিন মাজতে কৰিছিলো। তাৰ পিছতে আপোনাক লগাবই নোৱাৰিলো। বোলো আজিও আশা
এ আমাৰ ইয়াত কি জানানে? নেটৱৰ্কৰ বৰ দিগদাৰ।
উম, এই প্ৰায় জেগাতে হৈছে, কিয় নাজানো? আজিৰ দিনতোনো এনেকুৱা হয়নে। আকৌ আগৰ নিচিনা। আগতে আছিল তেনেকুৱা তাৰ পিছত আৰু চবতে টাৱাৰ বঢ়াই দিলে। নেটৱৰ্কৰ প্ৰব্লেম খুব কমেই হোৱা হল হোৱা হ'ল।
এই উপাই নাই আৰু থাকে তেনেকুৱা, কি কৱ এতিয়া উপায়টো নাই।
পিছে কওকচোন খা-খবৰ কৰি লওঁক, আজি কেনেকুৱা।
খা খবৰ আও ঠিকে চলি আছে আও মাঁ হতঁৰো ভালেই।
ভাল ন? তাৰপিছতে অ', ভাল ভাল ভালেই দিয়ক বেমাৰ চৰ্দি জ্বৰ এইবিলাক হৈ গ'ল চিজনৰ এতিয়া বৰ্তমান ভাল বাৰু। থাকেই থাকেই থাকে, আজিকালি যি ডাঙৰ ডাঙৰ বেমাৰ হবলৈ ধৰিছ মানুহ বিলাকৰ তাৰ তুলনাতে। অন্য সাধাৰণ কথা।
তাকে, এ উপায় নাই আৰু, বুইছ?
অ', বনোৱা কৰা কৰিলে নে নাই?
কৰিলো, কৰিলো। খাই মেলিয়ো আজৰি। সকলোকে দি কৰি লৈ এ বাই-পাই। শাক কেইডাল মান আনিলো। ইটো সিটো থাকেই নহয়, অ' ইটো সিটো থাক কেই আৰু তাতেই ধৰক, তে এইটো কি বুলি কয়? ভাত কেৰেলাও লাগিছে ঘৰত। আৰু লেচাৰীমাহ লাগিছে উম। আমাৰ মানে ভাতকৰেলা ৰুব লগা নহয়, মানে নিজে গজি আহে ধে লাগে।
নাই এবাৰ দিয়াৰ পাছতো ৰুব নালাগে।
নালাগে মানে এনেও মানে য'তে ততে হয় মানে জেং দু
ভাল হে এটা কথা গম পাইছা নে নাই? চবতকে মানে ভাল চব জি মানে কি বুলি ক'ব, মই ভাত কেৰেলা ওপৰত নাই বোলে। নিখুঁত আৰু নহয় সেইটো সাৰ নিদিয়াটো নহয়। মই এইটো কবলৈ গৈছো মানে। বহুত কাৰণত ভাল। খোৱা। মানে ভাল পুষ্টি পোৱা যায়। ভিটামিন, ভিটামিন মানে মাল্টি ভিটামিন জাত হয়।
সেইটো বেমাৰ আজাৰ নাই একো।
অ খাবলৈ
আৰু খুব সহজে হয় যে মানুহ
সহজে হয় এই লঁৰা ছোৱালীহে কিয় বেয়া পায়।
এটা সময়ত সেইটো আমনি লাগি যায় খাই-খাই গম
আমনি লাগে আমনি লাগে, আমাৰো আজি ভাত কেৰেলা এইটো ছিজনতো ভাতকেৰেলা, পটল, জিকা, ভোল এইবোৰেই আৰু। আমাৰ বৃহস্পতিবাৰে নিৰামি খাওঁ
অ।
বনালো। বুনাই এওঁক।
ময়ো আগতে নিৰামিষে খাইছিলো কিন্তু মানে নিজৰ গাটো ভাল নোহোৱা পা এইবোৰ আৰু কৰিবলৈ অকমান লাহে ধীৰে এৰা নিচিনাই। নহলে গা মো ভাল হৈ নাথাকে যে।
এইটোতো হয়ে বাৰু।
সেইটো কাৰণে সময় সাপেক্ষে কিছুমান মানিবলগীয়াও হয় তেনেকুৱা কথা। হেয়া আৰু।
বোলো পাৰালৈকে মানি থাকোছোন মই বিশেষকে নহয় আমাৰ মানুহজনে এইবিলাকত খুব হেৰি।
অ।
যিকেইটা বাৰ খাম বুলি ধৰি ললে বা খাবলৈ দিলেও ধৰক
এ অকমান খোৱাও ভাল দিয়ক মানি চলা।
কিন্তু এটা কথাও দেই, নিৰামিষ খাদ্যটো নিৰামিষ খাদ্যতো কিন্তু বহুত কাৰণত ভাল হে। আচলতে মোৰ অশান্তিবিলাক।
ভাল মানে আপুনি চাবচোনে আমি আজিকালি আগতে ইমান গম নাপ পা আজিকালি মো মোবাইলটো দিয়াৰ পা এই কিবা কিবি চাই থাকো এটাাত তাকে মোবাইল'তে কেতিয়াবা গম পোৱা হলে। কিছুমান মানুহ, বেছিভাগ মানুহে আজিকালি নিৰামিষ খুৱাই হ'ল, মাছ মাংস মানুহে বাদ দিয়া নিচিনা।
আৰু তেওঁলোকে কেতিয়াবা কয় নিৰামিষ খাইও বহুত শক্তি পোৱা যাইছে নে নে বুলিহে কয় আৰু।
সেইটো হয়, সেইটো হয়, মাছ মাংসটো আচলতে বেমাৰী বস্তু হে লিভাৰৰ কাৰণে বেছি খোৱাটো, খাব লাগে। প্ৰটিন, কেলচিয়াম এইবিলাকৰ কাৰণে খাব লাগে, কিন্তু
যে এই ৰাভা দিৱস পাতিব
ৰাভা দিৱস বিশ জুনতো আছে, অ আজি কেই তাৰিখ নো?
অ, অহ সেইয়াই আমাৰ ৰাভা দিৱস পাতিব, মানুহখিনিয়ে আমাৰ গাঁৱে গাঁৱে পইচা তোলে নহয় হেয়া তোলে আৰু ল'-ছালীৰ কাৰণেও পাতে। আ ডাঙৰ খিনিও নাজ দান কৰে। মানে গাঁৱৰ মানুহখিনিয়ে মিলি পেলাই অকণমান মানে ফৰ্তি ফাৰ্তা এটা কৰে আউ।
উম, উম, উম,
মানে মই কেতিয়াবা কেতিয়াবা পৰা এই মোক মানুহে মানে আশা কৰে মই ভেকচন প্ৰতিযোগিতা দিও মানে।
অ বাপৰে সঁচাকে, মই আপোনাৰ এইটো প্ৰতিভা মই আ জিহে গম পাইছো পিছে।
অ এইটো আছে, মই আগৰ প্ৰাই দিওঁ।
কিয়েহ মানুহ গৰাকী দেখোন একেবাৰে মানে অ সৰ্বগুণী আ
নাই তেনেকোৱা নহয় কিয় মোৰ ছোৱালীজনীয়ে কোৱা নাই নেকি
তাই নাই কোৱা স এইটো কথা ইয়ে নাই নহয় ময়ো তাই মুখতো শুনা।
মানে মই ভেকচন দিওঁ। অহ, প্ৰায় প্ৰত তেকবাৰেই দিওঁ, ইয়াৰ আগৰ বছৰ খালি দিয়া নহলে।
আপুনি চাগে ফাৰ্ষ্ট হয়।
তেনেকোৱা নহয় বাৰু ফাৰ্ষ্ট বুলি কেতিয়াবা ফাৰ্ষ্ট হওঁ কেতিয়াবা নহওঁ কেতিয়াবা ছেকেণ্ড হওঁ।
অ, দিয়কচোন হওক।
হেত আউ এবা কালি নাপালো, কি হ'ল এই ফ্ৰিজৰ পৰা মাছ নি পেলাই দেখুৱালোগে।
মানে অ চুৰ কৰি
ন-ন ফ্ৰিজ ঘৰ ফ্ৰিজৰ পৰা আনিছো বুলি কলে মাছখিনি বেপাৰী মাছৰ বেপাৰী আহিছিলো। সেইবাৰ খালি নাপালো ব বাকি কি বায় কিন্তু পাওঁয়ে
অহ হহ আপুনি ঘৰৰ ফ্ৰিজৰ পৰা নিয়া বুলি
অ মাছৰ বেপাৰী হৈ পেলাই তেনেকে গলেনো ক'ত হ'ব কিন্তু মোৰ ওলাই গ'লা মুখৰপা ঘপককে কিন্তু বেছিভাগ পাগলী হওঁ বা এনেই কিবা কিবি মানে মানুহে সুধে আশা কৰে মানে আপুনি এইবাৰ কিবা দিবনে বুলি।
অ তাৰপিছত এইবাৰ প্ৰিপৰেচনটো
এইবাৰ ভাবি আছো মানে এতিয়া কি হওঁ তাকে ‍সময়তহে সিদ্ধান্ত লৈ পেলাই ওলাই যাম আও
একে সময়ময়লৈ ৰাখিছে অৱশ্যে আপোনাৰ যেতিয়া সেইটো প্ৰতিভা আছে আপোনাৰ কাৰণে সেইটো সাধাৰণ কথা আগতীয়াকৈ ইমান একেবাৰে আখৰাও আখৰাৰো প্ৰয়োজন নাই চাগে ন
চেচ আহা আ আহা আ উ এহে এহে এহে এহে হু হু
নাতিয়েহে কান্দিছেনে? উম উম
অহ দিগদাৰ ৰাখিবলে তাইও আহিলে বেছি দিন হোৱা নাই। অ সেইটো কাৰণে অকমান দিগদাৰ তাইও উঠে তাইৰ লগত থাকিব লাগে
উম
বাকী আপোনালোকৰ সকলোৰে ঘৰত ঠিকে আছে?
ঠিকে আছো আৰু সকলো বুলিনো আমি আও দুটাহে বুঢ়া বুঢ়ী বুঢ়া বুঢ়ী বুলিয়ে কৈছো আৰু চবেই জোকাই যে বুঢ়া বুঢ়ী বুলি তাকে লৰাটো নাথাকেই ইয়াত
অহ আপুনি এতিয়া হেৰি এইটো কি বুলি কয় দোকান নাযায় নি? নে গৈ আছে?
মাজে মাজে যাও মই যোৱা সপ্তাহত গলো তে তেওঁ কৰ্মচাৰী এজন ৰাখি লোৱা নাই। মানে কি সেইটো পইচা আকৌ এক্সট্ৰাকে ওলাই যাব গতিকে মোৰো ঘৰত বিশেষ মই কাম কৰো নকৰা নহয় মইতো চব কাম নিজে কৰো বাৰু যি সময় মই তাৰ মাজতে পাওঁ অ মানে এনেই মই ঘৰত থাকি বেয়া পাওঁ আচলতে তাতে গৈ এওঁ এটা সহায় হৈ এ এল আ ই চি লেকে গল বেংক বেগলী ভাল সিফাল কৰিবলৈকে হ'ল বজাৰ পাতি কৰিবলৈকে হ'ল যাব পাৰে কামটো থাকেই বাৰু বিভিন্ন ধৰণৰ কাম থাকে বাৰু ব্যৱসায়ী মানুহতো বিভিন্ন ধৰণৰ কাম থাকে।
থাকে অ
তাতে আৰু
এনেই আপোনালোকৰ ফালে এতিয়া বতৰটো কেনেকুৱা?
বতৰ পৰিলে অকমান আগতে যাক মানে খুব ডাঙৰ নহয় পৰিলে। কিন্তু এতিয়া আপোনাৰ কি ক'ম আৰু গৰমত থাকিব পৰা নাই ফাটি ফুটি যোৱা গৰম মানে
আমাৰ ইয়াত আকৌ বতাহ অত্যন্ত
উম পচোৱা টাইপৰ ইয়াত নাই ইয়াত নাই একে গপনি সেইকাৰণে গপ গপিয়ে মাৰি আছে।
তে বতাহেই বতাহ আৰু বৰষুণ দিলেও গৰম বেছিহে হয় যেনেহে পাওঁ মই।
অ এইটো ছিজনত হয়
অ মাটি ভাপ টো আহে অ অ আলহী।
চাহটা খোৱাই মেলি বাছন
আপোনাৰ শুনিছিলো নিজৰে দেহা বেয়া বোলে আকৌ
মোৰ দেহাটো কি কব, নহয় আলহী আহিলে এতিয়াতো আৰু শুশ্ৰূষা নক কৰিলেও নহয়
উম কৰিবই লাগিব
মোৰ লগত ভাল একেবাৰে বান্ধৱীৰ নিচিনাই আৰু আহি পেলাই তেখেতে চাকৰি কৰে ডিউটি ত বাঢ়িয়ে বাঢ়িয়ে আহি সোমালেহি মাহে খোৱাই বোৱাই পঠাই এই বৰষুণ ফোনটোলৈ ৰৈ আছো বাচন ধুবৰ কাৰণে তাৰ পিছতে আকৌ মই চ'ব বাহিৰতে কৰো যে
আমাৰ ইয়াত আকৌ বৰষুণ নাই অকমান ৰ'দো দিছে যদিও অ একদম মানে পুৰা ব বতাহ মাৰি আছে।
এই মই একেবাৰে হিংসাই লাগিছে বতাহ বুলি কওঁতে
বতাহটো মানে বহুত ধুনীয়া বতাহ ঠাণ্ডা বতাহ মানে। ফেন লোৱাৰ প্ৰয়োজন নথ
মানে প্ৰাকৃতিকভাৱে বলা বতাহজাক মানে হেৰিয়ে সুকীয়া। হয় নে নহয় কওকচোন বাকী আপোনাৰ ল'ৰাৰো ল'ৰা গা মো ঠিকে আছে তাৰ
তা ঠিকে আছে ঠিকে আছে
সি কিবা কৰিছে ক ন এতিয়া কিবা এটাত সোমাইছে বোলে হওঁক হওঁক ভাল লাগিছে শুনা পাই
সি গ'ল কামলে অ তেখেতে আজি যাব আৰু অ এই যোৰহাটলেকে
আহ
এতিয়া কেতিয়া কি হয়
উম
উভতাটো নাই বাৰু কিন্তু যোৰহাটলৈকে যাব আৰু তে গুৱাহাটীলে গৈছিলে ভতিজা এটাৰ গা বেয়া তাৰ কে তাকে খবৰ পাতি লৈ আহিলে আ তেখেতৰো গা বেয়া উমহ উমহ হ'লেওতো খিনি কৰি থাকিবই লাগিব ল'ৰা যিহেতু সৰুৱে হৈ আছে ছে
তাকে বা ডাঙৰ হ'লেও আমি পাৰালৈকে মাক দেউতাকে কৰি থাকিবলে মন যায় কাৰণ সিহঁত সদায় আমাৰ মনত যিমানে ইনকাম কৰা নহওঁক বা কিবা এটাত চেটেল নহওঁক আমাৰ মনত সদায় সৰু আমিনো পাৰাখন কেলে নকৰোঁ এই সেইটোৱে ভাবোঁ হয়নে নহয়
সেইটো সেইটো এতিয়া তাকে কে বুজাওঁ উমহ আমি থাকা লৈকে খাই লওঁ আৰু নহ'লেতো পিছত কি কৰিবি কৰিবি আৱ
পাৰালৈকে কৰি থাকিব লাগে আচলতে দেহাটোও ভালে থাকে
ভালে থাকে আৰু মানে কি অসুখ বিসুখ আছে যে তেখেতৰ মানে অসুখ বিসুখ তো অকণমান তেতিয়া গম নোপোৱাকে থাকে মানুহখিনি বেলেগ বেলেগ মানুহৰ লগত কথা পাতি থাকিলে ঘৰত আহিলে এইবোৰ গা চাহ বেয়াহে লাগে আৰু কয়ো মই ঘৰত আহিলেহে মোৰ বেমাৰ বেমাৰ লাগে তাত থাকিলে মই ভাল পাওঁ
সেইটো হয় সেইটো হয় এ মই এতিয়া গা বেয়া গা বেয়া বুলি অলপ দিন সলায়ো দিয়া নাই দোকানলৈও যোৱা নাই এ দুই এদিনতে গ'লো গৈ পেলাই আছে আছে দুই এদিনতে গ'লো মনতটো ভালহে লাগে ইটো সিটো লগ পাই থাকো তাতে বেমাৰৰ মানে অনুভৱ নহয় আৰু ভেটো
এয়া
ব ঠিক আছে দিয়ক ঠিক আছে বহুত দিনৰ মৰত মাতটো শুনিলো ঠিক আছে দিয়ক ৰাখিছো ন